অ মই শুনিছো দিয়া, তুমি?
আহ আহ মই শুনিছো কি কৰি আছা অ' মই তাকে আছো অলপ মানে মোবাইলটোকে চাই আছো, তুমি?
ময়ো আছো ৰবা মোবাইল ময়ো মোবাইলটোকে চাই আছিলো ৰবা।
অ' - অ ' বাকী ভালনে?
অ মোৰ ভালে দিয়া,
অ 'মোৰো ভালেই।
শুনিছনে নাই?
হ ঘৰতেই আছো।
অ -অ তাকে ভাবিলো আজি আত্মবিশ্বাসৰ অলপ। ওপৰতে তোমাৰ অলপমান কথা পাতো নেকি?
অ -অ ঠিকেই ঠিকেই নিশ্চয় আত্মবিশ্বাস যিহেতু অ 'মই ভাবো মানুহৰ জীৱনৰ এক অতি গুৰুত্বপূৰ্ণ গুণ দিয়াচোন। আত্মবিশ্বাসে -আত্মবিশ্বাসে মানুহক নিজৰ সামৰ্থৰ ওপৰতো বিশ্বাস ৰাখি পেলাই শিকায় আৰু।
হয় হয় তুমি ঠিক কথাই কৈছা ধৰা যিজন ব্যক্তিৰ আত্মবিশ্বাস থাকে তেওঁ কঠিন পৰিস্থিতিৰ সন্মুখীন হলেও সাহসেৰে আগবাঢ়ি যাব পাৰে। যদি আজি মোৰ ওপৰত মোৰ নিজৰ ওপৰত যদি আত্মবিশ্বাস নাই তেনেহ'লে মই গমেই নাপাম যে মোৰ ভিতৰত কি কি গুণ আছে বা মই কেনেকুৱা ধৰণৰ কাম কৰিব পাৰিম আৰু ধৰক মোৰ মোৰ সন্মুখত যদি কিবা কঠিন পৰিস্থিতি আহে তেনেহলে মোৰ এনেকুৱা ভাব আহিব যে নাই মই যাবই নোৱাৰিম মই এইটো পৰিস্থিতিৰ সন্মুখীন কৰিবই নোৱাৰিম মই ইয়াতে ফাঁচি থাকিব লাগিব এনেকুৱা ৰ মোৰ মন ভাৱ আহিব
হয় দিয়া ঠিকে কৈছা তুমি আত্মবিশ্বাস আহ বুলি ক'বলৈ গলে তোমাৰ নিজৰ যোগ্য়তা দক্ষতা আৰু তোমাৰ সিদ্ধান্তৰ ওপৰত বিশ্বাস থাকিব লাগিব আহ মানে নিজৰ যোগ্যতাৰ ওপৰত থাকিব লাগিব তোমাৰ আত্মবিশ্বাস মানে মানুহৰ জীৱনত ক আত্মবিশ্বাসটো কিয় জৰুৰী এই কাৰণে জৰুৰী কাৰণ বহুতো লোকৰ তোমাৰ চাবা তেওঁলোকৰ অ তেওঁলোকৰ যোগ্য়তা থাকে কিন্তু তেওঁলোকে আত্মবিশ্বাসৰ অভাৱত কামতটো কৰিব নোৱাৰে এনেকুৱা তুমি বহুতো উদাহৰণ আছে যোনে মানে আমাৰ মোৰ লগ বন্ধুৰ কথাই কৈছো মোৰ লগ বন্ধুৰ ক্ষেত্ৰতো মানে এনেকুৱা বহুতো আছে যোন মানে যোগ্যতাৰ ক্ষেত্ৰত তেওঁলোকে বহুত মানে পঢ়া পঢ়া শুনাটো চোকা সকলো বস্তু পা বস্তুতটো পাৰে কিন্তু তেওঁলোকৰ আত্মবিশ্বাসটো অভাৱ তাৰ কাৰণ তেওঁলোকে কৰিব নোৱাৰি তো তুমি কি ভৰ যে আত্মবিশ্বাসে মানুহক জীৱনত কেনেদৰে সহায় কৰে বাৰু
আত্মবিশ্বাসে মানুহক আহ নিজৰ জীৱনৰ লক্ষ্য নিৰ্ধাৰণ কৰি সফলতাৰ পথত আগবাঢ়ি যাবলৈ সহায় কৰে কৰে আৰু ই ভয় আৰু সন্দেহ দূৰ কৰাত সহায় কৰে চাবা মানে মানুহ এজনে ধৰা আত্মবিশ্বাস যদি নিজৰ ভিতৰত আছে তেওঁ ধৰা নিজৰ গুন্ লাক চিনি পোৱা নাই তেলে মানুহে ধৰা অ সেই মানুহজনে বেলেগ এজন মানুহৰ কথাতে সভ্যৰ্তি থাকিব তেওঁ নিজৰ যিখিনি মতামত আছে বা তেওঁৰ যিখিনি ক'ব লগা ক'ব লগা থাকে যে তেওঁৰ নিজৰ মনৰ ফালৰ পৰা যিখিনি লাগিছে হয় এইটো কথা ভুল তেহ'লে সেই কথাবোৰ তেওঁলোকে এখন মানে এ তেওঁলোকে মতামত দাঙি ধৰিবই নোৱাৰিব তেওঁলোকৰ যদি আত্মবিশ্বাস নাই তেওঁলোকৰ মই এনেকুৱৈ ভাবি থাকিব বেলেগ মই যদি এই কথাটো কওঁ বেলেগ কিন্তু কি ভাবিব এনেকুৱা ধৰণৰ তেওঁলোকৰ মনত ভাব আহি থাকিব যাৰ ফলত তেওঁলোকে তেওঁলোকৰ আহ জীৱনত আগবাঢ় যোৱাতো তেওঁলোকৰ বিভিন্ন অসুবিধা দেখা দিব বা বিভিন্ন কষ্টৰ সন্মুখীন হব লগা হব আৰু তেওঁলোকৰ মনত ভয় ভাৱ থ ভয় ভাৱ এটা থাকি যায় য যে মই এইটো কথাাতটো কলে মোক মানুহে কেনেকুৱা ধৰণৰ বা ভাবে বা কেনে কেনেকুৱা মানুহে কি এই কথাটো ক'লে কেনেকুৱা মানুহে কি ধৰণৰ মতামত দিয়ে বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হব লগা হয় তেওঁলোকৰ যদি নিজৰ ওপৰত বিশ্বাস নাথাকে তোমাৰ এনেকি মতামত
হয় হয় একদম ঠিক কথা কৈছা তুমি অ তোমাৰ অ অন্তৰ্মুখী মানুহবোৰ যিবোৰ থাকে ইণ্ট্ৰভাট মানুহবোৰ যিবোৰ থাকে মই ভাবো সবোৰ কিছুমানৰ অলপ আত্মবিশ্বাসতটো কম দিয়াচোন তুমি যোনটো কলাই এ ধৰা কোনোবা ব্যক্তিয়ে যদি কিবা ভুল কথা এটা মানুহক বাখ্যা কৰি আছে যদি কবাৰ লাগিছে যে যে অ এইও অলপ ক'ৰবাত এইখিনি জেগাত ভুল কৰিছে কিন্তু তেওঁ আত্মবিশ্বাসৰ অভাৱত হয়তো সেইটো মানে তেওঁ নকব পাৰে এনে বহুতো মানে হেৰি আছে দিয়াচোন আৰু মই ভাবো শিক্ষাৰ্থীৰ জীৱনতো তোমাৰ আত্মবিশ্বাস বহুত দৰকাৰী দিয়াচোন কাৰণ আহ আত্মবিশ্বাস থাকিলেহে তেওঁলোকে পঢ়া শুনাত মনযোগ দিব পাৰে পৰীক্ষাত ভাল ফলাফল লাভ কৰিব পাৰে আৰু বিভিন্ন প্ৰতিযোগিতাত অংশ লবলৈ সাহস পায় মই ভাবো মানে আত্মবিশ্বাসটো হ'ল তোমাৰ যে মই কৰিব পাৰিম বস্তু টো মই কৰিব পাৰিম তুমি এতিয়া বস্তু এটা যে মোৰ পৰীক্ষা ভাল হ'ব বা মই চাকৰি পাম লম সেইটো যদি তুমি সদায় ভাবি থাকা এইটো তোমাৰ যিহেতু আমাৰ অ সেতন মন বুলি কথা আছে চাবকনচিয়চ মাইড বুলি যোনটো ক এই অ মনত মানে কথাটো বহি যায় তেতিয়া হয়তো আমাৰ বিশ্ব ব্ৰহ্মাণ্ডই আমাক মানে কামটো পোৱা মানে সহায় কৰে তুমি চাবা যিবোৰ মানুহ মানুহৰ আত্মবিশ্বাস বেছি তেওঁলোকে যিকোনো কামত সফল হয় তেওঁলোকে সফল হোৱাৰ কাৰণটো এইটোোৱে যে তেওঁলোকৰ অচেতন মনত সেই কথাটো বহি যায় যে তেওঁলোকে এইটো কৰিবই লাগিব আৰু তে তেতিয়া মানে কি কয় বিশ্ব ব্ৰহ্মাডৰ যিটো আমাৰ বিশ্ব ব্ৰহ্মাণ্ড যিখিনি আমাৰ নিয়ম আছে বিশ্ব ব্ৰহ্মাণ্ডই যিহেতু মানুহে কয় যে আহ বিশ্ব ব্ৰহ্মাণ্ডই বস্তুবিলাক পোৱাত সহায় কৰে কৰে যদি কোনোবাই মানে দৃঢ় মনেৰে বস্তুটো বিচাৰে ত সেইটোৱে সেইটো আত্মবিশ্বাস লাগিব তাৰ কাৰণে হয়নে নহয়
হয় হয় তুমি ঠিক কথাই কৈছা দেই তুমি এই মাত্ৰ যেনেদৰে গ'লা শিক্ষাৰ্থীৰ জীৱনত আত্মবিশ্বাস অতি প্ৰয়োজনীয় ধৰা শিক্ষাৰ্থীসকলৰ যদি আত্মবিশ্বাস মানে নাথাকেই ধৰণ লোকে কোনো ধৰণৰলোকে ক্লাছতলোকে কোনো ধৰণৰ ভাল ভাল মানে ফলাফল দেখাব নোৱাৰিব আৰু তেওঁলোকৰ যদি আত্মবিশ্বাস থাকেন তে তেওঁলোকে মনত এনেকুৱা ভাব আহিব তে মোৰ লগৰ জতে যদি পাৰিছে তেওঁ যদি পৰীক্ষাত ভাল প্ৰথম স্থান লাভ কৰিব পাৰিছে বা পৰীক্ষাত ভাল নম্বৰ আনিব পাৰিছে মই কিয়ো নোৱাৰিম এইবিলাকো আত্মবিশ্বাসৰ ওপৰতে নিৰ্ভৰ কৰে তেওঁ যিখিনি কষ্ট কৰিছে ময়ো সেইখিনিয়ে কষ্ট কৰিছো বা তেওঁ মোৰ ছাত্ৰ ছাত্ৰীয়ে স্কুলত শিক্ষয়্ষয়্ৰী স্কুলত যিখিনি শিকাইছে মোকো শিক্ষয়্ষত সেইখিনিক জ্ঞানে দিছে সেইখিনি জ্ঞানে মইো আহৰণ কৰিছো ত সেই ল'ৰাজনে যদি পাৰে মই কিয় নোৱাৰিম বা মোৰ ভিতৰতো একো কম গুণ নাই নহয় সেনেকুৱা ধৰণৰ তেওঁলোকৰ মনত ভাৱবোৰ আহিলেহে তেওঁলোকে অ চিনি পাব যে তেওঁলোকৰ ভিতৰত কি কি গুণ আছে বা তেওঁলোকৰ কি কি সামৰ্থয় আছে বা কি কি যোগ্যতা আজিকালি শিক্ষাৰ্থীৰ জীৱনত ধ বেছিভাগ প্ৰতি যোগিতা প্ৰতিযোগিতাই হৈ গৈছে তেওঁলোকৰ জীৱনত আৰু ধৰা বহু ছাত্ৰ ছাত্ৰ্ৰী জ্ঞান থকাৰ িো আত্মবিশ্বাসৰ অভাৱত ভাল প্ৰদৰ্শন কৰিব নোৱাৰে ত তেওঁলোকৰ মনত এনেকুৱা ভাৱে আহি থাকে নকৰো হব মোক বা বেলেগে কি বুলি ভাবে বা তেওঁলোকৰ তেওঁলোকৰ মনত যদি আহ ভুল মানে ধৰা শুদ্ধ ধাৰণা এটাও থাকে তে তেনেহলে তেওঁলোকে আত্মবিশ্বাসৰ অভাৱত সেই ধাৰণাটো মানুহৰ আগত দাঙি ধৰিব নোৱাৰে আত্মবিশ্বাসে নিজৰ প্ৰতিভা আৰু তেওঁলোকৰ আহ জ্ঞান সতিকাৱে প্ৰশ কৰিবলৈ সহায় কৰে এনে এনে তোমাৰ মতে কৰ্ম জীৱনত আত্মবিশ্বাসৰ কি কি গুৰুত্ব আছে
কৰ্মক্ষ্ষেত্ৰত আহ মই ভাবো আত্মবিশ্বাসে নেতৃত্ব দিয়াৰ ক্ষেত্ৰত বৃদ্ধি কৰে আহ তোমাৰ আত্মবিশ্বাসী ব্যক্তিয়ে সিদ্ধান্ত ল'ব পাৰে আৰু দায়িত্ববোৰ সফলভাৱে পালন কৰিব পাৰে সেইকাৰণে তুমি চাবা য যি যিবোৰ মানুহে মানে তোমাৰ আত্মবিশ্বাস বেছি তেওঁলোক বেছি সফল হয় কাৰণ তেওঁলোকে কামটো ভালকে কৰিব পাৰিলেহে তেওঁলোকে মানে তেওঁলোকে যিমানে ভালকৈ কামটো কৰিব সিে তেওঁলোকে মানে বেছি লাভৱান হয় আৰু আৰু তোমাৰ আত্মবিিক তোমাৰ মানসিক স্বাস্থ্যৰ ওপৰতও বহুত প্ৰভাৱ পেলাই তোমাৰ আত্মবিশ্বাসী মানুহ সাধাৰণতে ইতিবাচক চিন্তা কৰে তেওঁলোকে ব্যৰ্থতাক সহজে গ্ৰহণ কৰিব পাৰে আৰু পুনৰ চেষ্টা কৰিবলৈ উৎসাহ পাই দিয়া মানে আত্মবিশ্বাসে আমাৰ মনত মানে এটা যিটো মানে আমাৰ ইতিবাচক হেৰিটো দিশতটো মানে সেইটো মানে বেছি জাগ্ৰত কৰি তুললে মানে ধৰ্নাত্মক দিশটো জ তাৰ ফলত মানে আমি নোৱাৰো বস্তুতটো সেই বস্তুতটো যদি মানুহৰ নাথাকে যে মই বস্তুতটো নো বুলি যদি তেওঁলোকে বস্তু এটা মানে ভাবি লৈ মই নোৱাৰিমেই তেতিয়াহ'লে সঁচাকে নোৱাৰে তুমি চাবা যি কিছুমান ব্ক্তি আছে বা যিকোনো কাম এটা ভাবি ল মনত যদি আমি আমাৰ ক্ষেত্ৰতে ক'লো আমি যদি মন কা এ কাম ভাবি লওঁ যে মই পিম নেকি কামটো অলপ যদি সংকোচো কৰি থাকো বা আমি যদি এনেকে ভাবি লওঁ যে নোৱাৰো সঁচাকে নোৱাৰো আমি কিন্তু আমি যদি ভাবো যে অ পাৰিম আমি কামটো কৰিব তেতিয়া আমি পাৰো কিন্তু
হয় হয় তুমি ঠিক কথাই কৈছা আৰু ধৰা এ সাক্ষাৎকাৰ সাক্ষাৎকাৰ বা জনসক্ষে বক্তব্য দিয়াৰ পিছতো আত্ম আত্ম মানে বিশ্বাসৰ প্ৰয়োজন হয় মান আমাৰ সমাজত আজিকালি বিভিন্ন ধৰণৰ কিবা নহ কিবা বিষয় লৈ মিং হৈয়ে থাকে আহ তলে তাতেতো বহুত মানুহ গোট খায় ধৰা মোৰ সেই মিটিংখনত মই উপস্থিত আছো আৰু মোৰ যদি নিজৰ ওপ আত্মবিশ্বাস নাই তেওঁলোকে কোৱা কথাখিনি মোৰ মোৰ মনত এনেকুৱা ধাৰণা হৈছে যে তেওঁলোকে ফুল কথা কৈছে বা তেওঁলোকে ফুল মতামত দি আছে মোৰ নিজৰ আত্মবিশ্বাস নাই তেন্ত। তেনেহলে মই সেই তেওঁলোকৰ কথাটোত মাত মাতিবই নোৱাৰিম। তে মোৰ তেওঁলোকে সেই কথাটো ভুল তেওঁলোকৰ যিটো। ভুল ধাৰণা মই তাতে হয়ভৰ দি থাকিব লাগিব যদি মোৰ নিজৰ ওপৰত আত্মবিশ্বাস নাই। সেইটো নিজৰ মতামত প্ৰকাশ কৰিবলৈ আত্মবিশ্বাস লাগিবই আৰু মোৰ মনত যদি আত্মবিশ্বাস নাথাকে তেনেহ'লে মোৰ মনত এনেকুৱা। ভাৱ আহি থাকিব যে মই যদি এই মতামতটো দাঙি ধৰো তেনেহলে গোটেই মানুহখিনিয়ে মোক কি বুলি ভাবিব। মোৰ নিজৰ পৰা আত্মবিশ্বাস থাকিলে তেওঁলোক। কো মই শুধৰাই দিব পাৰিম লগতে মই নিজৰ মাতটোও প্ৰকাশ কৰিব পাৰিম যে হয় মোৰো নিজৰ এটা মতামত আছে। বা মইয়ো এইখিনি কথাৰ ওপৰত ক'ব পাৰি বা মোৰো এইখিনি কাৰ ওপৰত জ্ঞান আছে। আৰু আ বে। তাৰ পিছতো আগবাঢ়ি যোৱাৰ শক্তি আত্মবিশ্বাসৰ পৰাই আহে বুলি ক'ব পাৰি নহয় জানো।
হয় হয় ঠিক কথা কৈছা তুমি। আৰু মই ভাবো হয় হয় হয় আত্মবিশ্বাস। আৰু অহংকাৰ আত্মবিশ্বাসটো এটা হ'ল সেইটো আত্মবিশ্বাসটো ভাল কথা কিন্তু মানুহৰ কিছুমান। অহংকাৰো থাকে মই ভাবো আত্মবিশ্বাস আৰু অহংকাৰৰ মাজত অলপ পাৰ। পাৰ্থক্য আছে পাৰ্থক্য হ'ল যে আত্মবিশ্বাসটো হ'ল মই এই কামটো কৰিব পাৰিম। মই এই কামটো কৰিব পাৰো এইটো হ'ল আত্মবিশ্বাস কিন্তু। অকল ময়ে কামটো কৰিব পাৰিম এইটো হ'ল অহংকাৰ মানুহৰ মই ভাবো আমি আত্মবিশ্বাসক নিচ। নিজৰ লগত ৰাখিব। আৰু অহংকাৰক নিজৰ পৰা দূৰ কৰিব লাগে যিহেতু অহংকাৰে মানুহৰ ক্ষতি আহৰণ কৰে আৰু আত্মবিশ্বাস মানে তোমাৰ। আত্মবিশ্বাসে মানুহক নিজৰ ওপৰত বিশ্বাস ৰাখিবলৈ সহায় কৰে আৰু। তোমাৰ অহংকাৰে মানুহক নিজকে আনতকৈ শ্ৰেষ্ঠ বুলি ভাবে তাৰমানানে অহংকাৰ মানে হ'ল কি। কেৱল ময়ে পাৰিম কামটো মানে বেলেগে নোৱাৰে আৰু।
উম উম তুমি ঠিক কথাই কৈছা মানে ধৰা আত্মবিশ্বাসে মানুহক। জীৱনত সফল কৰাত সহায় কৰে আৰু যদি তোমাৰ নিজৰ ওপৰত অহংকাৰ আছে তেনেহলে অহংকাৰটো মানুহক কোনো। জীৱনত আগুৱাই নিব নোৱাৰে সদায় তলত নামাই আনিব চেষ্টা কৰিব তোমাৰ যিমানে ভিতৰত যিমানে ভাল গুণ নাথাকক। কিয় তোমাৰ যিমানে যোগ্যতা নাথাকক যিমানে দক্ষতা নাথাকক কিয়। তোমাৰ নিজৰ ওপৰত যদি অহংকাৰ আছে যে এইটো কামতো মই কিয় নোৱাৰিম মই পাৰিমে মোৰ। বাদে কোনেও নোৱাৰে এনেকুৱা যদি ভাব থাকে তেনেহলে তুমি এজন ভাল নাগৰিক হোৱাৰ চেষ্টা হবলৈ হবলৈ। নোৱাৰা প্ৰতিষ্ঠা হবলৈ নোৱাৰিবা।
ঠিকে কৈছা দেই ঠিকে কৈছা মই ক'লোৱে যিহে। তু আৰু অসমীয়াত আমাৰ কথা এষাৰ আছে অহংকাৰে পতনৰ মূল বুলি কথা এটা আছে। মানে অহংকাৰ কৰিলে পতন হব। হবই মানে সেই তাৰ কোনো হেৰি নাই অ মানে তো সেইটোয়ে আমি অহংকাৰক দূৰ ৰাখি। লাগে আৰু আত্মবিশ্বাসক আকোৱালি ল'ব লাগে আৰু আৰু মোৰ মতে আত্মবিশ্বাস। সফল জীৱনৰ মূল চাবি গাঁঠি বুলি ক'ব লাগিব ই মানুহক তোমাৰ যিহেতু তুমি কলাই সাহস দিয়ে উদ্যম। উম দিয়ে আৰু মানুহৰ জীৱনৰ যিটো লক্ষ্য সেইটো উপনীতত হোৱাত কিন্তু শক্তি প্ৰদান কৰে। সেয়েহে প্ৰতিজন ব্যক্তিয়ে আত্মবিশ্বাসি হব হয় হয় সেয়েহে প্ৰতিজন ব্যক্তি। তোমাৰ আত্মবিশ্বাস আহ আত্মবিশ্বাসী হ'ব লাগে আৰু তাকে আৰু জীৱনৰ চেষ্টা মানে। যিহেতু জীৱনৰ লক্ষ্যত উপনীত হবলৈ আত্মবিশ্বাসৰ অতিকৈ প্ৰয়োজন।
উম হম আজি তুমি খুব সুন্দৰকৈ বুজাই দিলা কিন্তু।
তাকে তাকে মোৰো বহুত ভাল লাগিল তোমাৰ লগত এই বিষয়ে কথা পাতি। এয়া ঠিক আছে তেন্তে আৰু অ ঠিকে কৈছা অ। হল বাকী পিছত এদিন আৰু বেলেগ এটা কথাত মানে এনেকে। এ কথা পাতিম দিয়া।
ঠিক আছে আজিলৈ সামৰো হা।
ঠিক আছে দিয়া।